হেল্ল'।
অ', কি কৰি আছ?
হে আছোঁ।
অ', আজি হেৰিলৈ গৈছিল অ', নামলৈ গৈছিলি অ', ময়ো যোৱা কথ থা আছিলে নগ'লোঁ।
অহ।
এ হেৰি গাটো ভাল অ', ভাল নহয় যে সেটো সেইকাৰণে নগ'লো।
অহ। উমহ, ভাত কিহেৰে খালি?
ভাত এ হেই, দালি বনালো, ভাজি
অঁ।
হেযা'এ।
আমাৰ আজি জলপান বনাইছিলে, জলপান, দালি ভাজি
কি জলপান বৰা চাউল?
অঁ, তাপা আউ, আ সেই দাদাহঁতে খালেহি চবে খালেহি, চবকে মাত তি আনি দেউতাই খোৱালে।
অঁহ।
উম।
বআ চাউলৰ জলপান হা, মই এনেও ভাল নাপাওঁ।
অঁ। মও খোৱা নাই। এহেঁতি খালে চবেই।
অঁ।
দালি বনাই দিলো মই তাপা আকৌ এনেকে কিবা কিবি দিয়াকে ভাজি বনাই দিলো, ধুনীয়াকে খালে, চ
অঁ, বৰ্তাকো দিলানে?
নাই দিয়া। ব তাক দিয়া নাই, বৰ্ত্তা কালি খাই উঠি ছেহে হাঁহ মাংস সতি
অঁ, অঁ। তাৰপা, এতিয়া ভা ভা ভালে হয় আছে, ভালে নহ ন বর্ত্তা?
উম, ভালে।
অঁ।
ভালে। তাই পহিছে নে? অ গ'ল।
তাৰ পঢ়া নাই, শুই আছিলে, এই মাত্ৰ উঠিছে। কাইলৈ আকৌ পৰীক্ষা আছে নহয়। হা?
অঁ, ঔষধ খোৱা দিলি নে ন?
ঔষধ খোৱাই দিলো, হেৰি উম ৰাতিপুৱাই ঔষধ খুৱাই পঠাই আছিলো, এতিয়া খোৱা নাই, কাইলৈ ই-ভি-এছ আছে।
উম, উম।
এতিয়া কি কৰা নাজানো মুখস্থ হৈ আছে বুলি কৈছে আৰু থাক।
অ'।
হৈ আছে যেতিয়া আৰু পঢ়িবলৈ ক'লে মোৰ চব হ'লেই মই আৰু কি পঢ়োম বুলি ক'ব। তাৰপিছত পৰি ক্ষাৰ ৰিজাল্ট দিব নহয় তেতিয়া হেৰি নম মই লিখিছিলোয়ে কিয় নম্বৰ কম পালোঁ হে তেনেকে।
উম, উম, আমাৰ বৃহস্পতিবাৰৰ পৰা আছে।
অ', মুখস্ কষ্টটো হোৱটোতো হয় বাৰু। সেই স্পেলিং ভুল কৰে।
উম।
ক হেৰি গৰম বন্ধত কৰ'বাত যাবি আৰু?
আহ।
যাবি নলো?
যাম বোলো এইয়া জাগিৰোদত মাটি আছে তালৈ যাব লাগিব। বুজিছা। চল যাম। এ সৌ ভণ্টিটো নাই গৈছে জানো?
হেল্ল' আহ।
উম স ভণ্টি টিউশচন গৈছে নে তহত তাত?
নাই আহা নাই আহা।
তাই ছোৱালীজনী‌‌ বেমাৰ বুলি শুনিছো, নাই তাই ছোৱালীজনী বে বেমাৰ বুলি শুনিছো, অঁ।
অ সেই সেইটো কাৰণে অহা নাই নালাগে দে ন গম পাইছো
অহ
শুনিছো উম
অ'।
ক' এতিয়া শুনিছ' মাতটো মোৰ।
অ', শুনিছোঁ।
অ'। ক'।
যোৱা নাই আৰ দোকানৰ ফালে।
অ', নাই যোৱা। এই মেচিনটো হেৰি হয় নাই যোৱা বোলো।
অ অ, অ,
অ নাই যোৱা দে দোকানলৈ হেৰি কি বুলি কয় মিচিন টো ভাল কৈ দিলে সি কালি। সি আহি। সে কাপোৰ ফলচৰ কাপোৰ আনিব লগীয়া এয়া আছে। মেখেলা দুখন বোলো চিলাই লওঁ, যাব লাগিব কাইলৈ যাম বজাৰ নহয়। কাইলৈ এজনী চেণ্ডেল এযোৰ আনিব লাগে স্কুলত চেণ্ডেল পিন্ধি চাব দিছে যে।
অ মই বস্তু এটা আনিব দিব লাগিব ৰ তোক। ফোন কৰি দিম কাইলৈকে।
অ কাইলৈ বজাৰ কৰিব নেযাও নেকি।
নাযা যানো এতিয়া মই এতিয়া সুধিলেহে গম সুধিলেহে গম পাম।
অ
মই সে যাম অ মই মই বজাৰ নকওঁ বাৰু খালি চেণ্ডেল যোৰ আনিবহ যাব লাগিব।
আহ।
এনে হেৰি কাইলৈ নানিলে আৰু। তাই চেন্দেল এযোৰ আনি দিব লাগে স্কুলত মানে জোতা পিন্ধি যাব দিয়া নাই যে।
অঁ।
কাৰণে এই চেণ্ডেল পিন্ধি যাব দিছে এতিয়া
মই সেইটো কাৰণে বিয়াতে
আহ।
বিয়াতে সেইটো কাৰণে তাক চেণ্ডেল এযোৰ আনি দিছো এতিয়া সেইযোৰোকে পিন্ধি তাক অৱস্থাই নেকি আকৌ বেলা
অঁ। মই হে কাইলৈ আনি দিব লাগিব আ
স কাপ
যদি যাওঁ ফোন কৰিম দে
আহ আহিল দে গলো ফোন কৰিবি সোনকালে।
অ, সোনকালে ফোন কৰিম দে মই কাইলৈ যাব নোৱাৰি ব পাওঁ মানে আকৌ সেই সকামলৈও যাব লাগিব।
অ কাইলৈ অ তই যাব নোৱাৰিবি চাগে মই নাযাও আ আজি ন গ'লো যেতিয়া কাইলৈ কি যাবি হয়। বেয়া লাগে নহয় আজিয়ে আজি যাব লাগে হয় মানুহে আজি
অ এ তহঁতৰ ওচৰ সেয়া ব কৰা আছিলে কাইলৈ মই কইলৈ আহিবি বুলি বুজিছ। তটা ওছ
আমাৰ আওছ
আহ। এ তহঁতৰ ঘৰ ওচৰ তাত
আহ আহ আহ আহ আইমানী বা আহ।
অঁ। অঁ তাই কৈছে কাইলৈ মইনাকো লৈ আহিবি এনেকে কৈছে।
অ কলি ন নাই আজি কিয় নাই যোৱা বুলি।
কৈছে বৌৱে
আহ
কৈছে
আহ বাৰু চাই লওঁ হয় গাটো যদি ভাল পাওঁ উশাহে ল'ব পৰা নাই চৰ্দি
কাঁহ টো নে তাই ইমান চ তাই জ্বৰ উঠি আছে ও হৈছিলে, গছিল
হয় উঠিছিলেহে আকৌ হৈছে ছে
অ'।
এইবাৰ জ্বৰটো বৰ বেয়া অ'।
তই হেৰিয় নম্বৰটো দিবিচ চোন।
কা?
অঞ্জনা বা
অ', দিম দেই, সেই তাই তাতে আছে নহয়। মামুৰ তাত।
তাই নাই দোকান যোৱা দেখিছোঁ এতিয়া ফোন এটা কৰি চাম তেওঁ তাইলৈ নহ'লে সেই তাই ৰঞ্জনৰ তালৈকে কৰিব লাগিব।
সেইডখৰি বাৰু জ্বৰ মই তেওঁ ন অ', নম্ব ম্বৰ এটা নম্বৰটো দি দিম। তাৰ বাৰ জ্বৰ উঠি আছে তেওঁ মাত ভাল হৈছে যদি পাতিব চাগে হয়, নম্বৰটো দিম তই আগে ফোন কৰি চাবি আৰু। উম।
যেতিয়া সি থাকিলে ধৰি লওঁ মই ফোন কৰিম বুলি ক'লে তেতিয়া ফোন কৰিলে হ'ল আৰু ফোন কৰি থাকিলে সি টান পায়।
অ', অ'। অহ, তই তেনেকে কৰিবি আৰু উম।
মোবাইলটোৰ কাৰণে কালিও গ'ল ল'ৰা দুয়টাই গ'ল।
অহ।
এতিয়া পাৰ আজি কৈছে মা তিম বুলি কৈছে ভাল কৰি হ'লে। নহ'লে পইচা খিনি উভত তাই দিব মানে বেলেগ এটা মোবাইল দিব চাগে বোলা।
অ', অ', অ'।
আৰু কেইটকামান দিব লাগিব বোলে।
অ', অ', অ'। হয় দোকানখনেই দিবা।
অ', যদি উম, নহয় এতিয়া পইচাটোকে উভতাই দিব।
অ', অ'। কি বেয়া হৈ আছে মানে।
উম মোবাইলটো ইমান ভালো নহয় তেওঁ আজি এতিয়া ফোন কৰি চাব বোলে অলপ দেৰিকে।
অহঁ হে হব অ দিলে দে প্ৰসাদ দি থ গৈছে। এই কেইটামান খাব পালেই হলে হয়।
উম এপাক ঘৰলৈ আহি বোলো দি প্ৰথাম দেউতাহত যদি ডেতা নোসোমায় দিলে যদি হ'লা
অহ কেইটামান সে খাই ভাল পাওঁ যে। খালো মই কেইটামান
উম এপাক ওলাই যাম আৰু মই এইফালে পঠাৰ ফালে
অ
মনকৈ আজৰি হল ললো আ
অহ
পঢ়াই থাকোতে টাইম টো যাই ভাতি পেলা পঢ়াও নহলে ৰা ৰাতি ভাতবোৰ খাওঁতে চাৰে দহটা এঘাৰটা বাজে। ক?
ক এই আহিছে।
অহ, কোন দেহি
প ন অ
কোন আহিছে। কোন আহিছে।
হয়
মামু নে
অ-অ
হল
ক অ বোলো অ শুনিছানে নাই?
অ তাই তাতে আছে নেকি?
অ ইয়াতে আছে।
অ তাইক কবি মই ফোন কৰিম বুলি।
অহ তাৰ সেই বস্তু এটা দেখাব আহিছে।
অহ
উম,
মাতবোৰ নিদিয়াকে একে চিধা হেতি গইছে হে।
অহ, অ'।
উম।
ত খাৰ এখন লগাই ল'লো হয়।
ফোন এটা কৰি দিম, এতিয়া তাইক ক'বিচোন ৰ' হেৰি কৰি মানে সেই মোৰ তাত ফোন পাঁচটামান অ', তাই কৰিলাৰ আৰু মোক পাৰ কৰা লাগিব।
অ', তোৰ বা কৰিব তই কৰিবি বাৰু তাইলৈ।
অ', অ'।
উম।
উম, তাইক
কৰিবি আৰু মই আগ ধৰি চাই লওঁ। মম পালি
অ', তই কি হৈছে চাই ল' লৈ পেলাই তাইক ক' অ' এ তাই হেৰি হ'লে ফোন এটাকে বা মই কৰি চাম। মানে মোবাইলটো থাকোতে কওঁ হয়।
অ', অ', হ'ব দে। অ', হ'ব দে ন' ৰাখো।
অ', হ'ব দে, হ'ব দে, তাইক অ', তাইক চাবি বোলো খোৱাই দিবি হ'ব দে।